হেল্ল', অ', কোৱা।
অ', ভালনে?
ভাল ভাল, তোমাৰ?
আহ আচো আৰু। অচছাত খাল নে নাই
ভাত চাত খালো খালো তুমি খালা
খালো। কতো যোৱা নাই।
নাই ক'তো যোৱা নাই এ তোমাৰ। যামেই অলপ দেৰিকিনি ওলাই যাম ফিল্ডত পিনি
হম।
তাকে তুমি যোৱা নাই ক'তো। অ', অ' তোমাকো দেখা নাই বোলো।
আহ ইয়াতে তেজপুৰত
অ' মই শিপিনে যোৱা নাই যে।
উম।
টো কাৰানে।
যাম চাগে তোমাৰ ছামাৰ ভেকেশ্যনটো আহক।
উম।
তেতিয়া যাম আৰু।
উম আৰু বাকি পাহাখোনা।
ন চলি আছে আৰু তোমাৰ।
চলি আছে আৰু যেনে তেনে।
উম।
এবাৰ এইবাৰ কিমান ক্লাছত পালা।
মই এবাৰ তোমাৰ বি এ ফাৰ্চ চেম।
উম ঠিকে আছে।
তুমি
মই চেকেণ্ড ইয়াৰ
ঠিকে আছে ভালকে পঢ়া।
উম। তুমি কৰ' এডমিশন কৰিলা?
মোৰ তোমাৰ এইয়া তেজপুৰতে।
তেজপুৰ কলেজ অ'।
তুমি ক'ত আছা তোমাৰ মানে এডমিশন মানে ক'ত ক'ত কোন কলেজ পঢ়ি আছা?
মই আছাম ভেলি।
আচাম ভেলিত পঢ়ি আছা ন।
উম,
ঠিকেই আছে।
ভাত ভাতছাত খালা?
ভাতছাত খেলোঁ খেলোঁ তুমি খালা নে নাই?
খালু।
কি দি খালা?
কি দি খালো মানে এ নিৰামিষ। কি খাবা আৰু গৰমত একো খাবই মন নাযায়।
অ' যি গৰম সোমাইছে ন।
তোমাৰ সিপিনে বতৰ কেনেকুৱা?
মানে একেই ৰ'দ।
উম আমাৰ পিনেও ৰ'দ। ন কি খব খাতি নাই যাম অলপ পিছৰ আৰু ওলাই।
মানই ফুৰিব কৰিব গৈছা নাই লগৰখিনিৰ লগত।
নাই আহ যোৱা। উম তুমি।
যোৱা নাই বাৰু ক'লো মই তোমাৰ আবেলি যামহে এনেই ওলাই। আমি সদায়ে সন্ধিয়া সন্ধিয়া ওলাই যাওঁ আৰু মই সন্ধিয়া সন্ধিয়া ওলাই উম, কিবাকিবি খাওঁগৈ ম'ম' চ'ম'।
হুম,
সন্ধিয়া যাম আৰু তোমালোকে একজাম হৈ আছে ন?
উম,
একজাম কেনেকা চলিছে?
ভালেই। তোমাতৰ নাই হোৱা? তুমি বি এ ফাৰ্ষ, নে চেকেণ্ড, নে থাৰ্ড, নে ফ'ৰ?
ফাৰ্ষ্ট ফাৰ্ষ্ট।
ফাৰ্ষ, চাৰি বছৰ।
অ', আৰু আছে।
উম,
এই কি ক'বা কোৱা?
কিমান পঢ়িবা সেই? কিতাপ পঢ়ি পঢ়ি আমনি লাগি গৈছে আৰু।
হয়, ভাইব সঁচাকৈ দেই কি মানে।
জেমেলাত পৰিলোঁ।
নাই আচলতে এনে উম, আচলতে তোমাৰ এনেকেই এনেকেইয়ে ভাল। কাৰণ যেতিয়া তুমি ডাঙ ডাঙৰ গণ ধৰা লাহে লাহে পইচা কমাবলৈ লবা।
হুম,
তাৰপিছত মানে ইণ্টাৰেষ্টটো নলগা হৈ যায় পঢ়াত।
উম,
অসমত পঢ়ি লোৱা পঢ়ি লওঁ তাৰপিছত এইটো জীৱন ঘূৰাই নোপোৱা আৰু।
অ',
ডাঙৰ হবা এনেই এইবিলাক কি আৰু কিনো কম।
হেৰি তোমালোকৰ সেইফালে গ'লে সেইফালে যাম বুলি ভাবিছোঁ দেই মই।
উম, আহিবা। মোৰ ঘৰটো চিনি পোৱা নে নোপোৱা?
ইফালে গ'লে তোমাৰ লগক চপ কৰিম।
অ' মোৰ ঘৰটো চিনি পোৱা নাই নোপুৱোৱা।
ঘৰটো পাহৰিছো নহয় বহুত আগতে
বহুত অ' ফোনটা কৰি দিবা মোক।
ফোন এটা কৈ দিম বাৰু, এনে কোনপিনানে আছিলে।
উম, হম।
এনেই কোনপিনে আছিলে তোমালোকৰ ঘৰটো
এই মিছন চাৰিআলীৰ ওচৰতে।
মিছন চাৰিআলিৰ ওচৰত নহঁ।
উম,
তোমালোকে আমাৰ তোমালোকৰ এইফালে তেজপুৰত ব্ৰীজ এখনো বনাই আছে নহয় ন?
উম, উম,
আহ, ব্ৰিজখন হ'লে বেলেগ আৰু ন তোমালোকো?
উম, তুমিতো গুৱাহাটীতে থাকা ন?
আহ
উম, তাত ছাগৈ ভালেই আৰু ৰাতিখন ঘূৰি ফুৰা।
ৰাতি শোন মানে কি কবা
ভাল লাগে ন গুৱাহাটীত থাকি।
থাকি ভাল লাগে কিন্তু গৰমো ধেৰ নহয় এইফিলি
অ' আৰু বৰষুণ দিলে বানপানী হৈ যায় তেখেতে বেয়া।
অ' মাজ উম উম মাজতে কেচটো দেখিছে আমাৰ এই জুবিন দা ফটোখনৰ
উম, উম।
এইটো কৰিব নালাগিছিলে কিন্তু দেই হয়নে।
উম।
বেয়া কৰিছে এতিয়া
বাদ দিয়া
বাকি আমিনো মাত মাতি কি পাম ন। উম।
কেতিয়া আহিবা তেজপুৰ
তোমাৰ যাম আৰু এই গৰম বন্ধতে গৰম বন্ধতে যাম নেকি?
উম।
তেতিয়া গ'লে লগ চপ কৰিম। গ'ম পাইছা।
হেল্ল'
অ' ফোন আহছিলে নেকি তোমাৰ
এই লগৰতে ফোন কৰি আছে, লক্ষ্য বোলা।
আহ ফোন কৰি চিলে চাগে সিহঁতৰ কি খবৰ বা সিহঁতৰ কথা গ'ম নোপোৱাই হ'লো গ'ম পাইছা।
হেল্ল' হেল্ল' হেল্ল'